হেল্ল'
অঁ কি কৰিৈ আছ
এ এতিয়া ভাত পানী বনাই থৈ থৈ পেলাই আহিছো আৰু খোৱা নাই আ দিমগৈ আৰু সিহঁতক
অ
মই বোলো ফোন এটা কৰিৈ লওঁ বোলো দালি বনালো লেচেী মাহ ভাজিলো মাছ আছে এয়া হেৰি মাছ আছে ইয়া সৰু সৰু যে ভাং ভাঙন মাছ যে হা ভাজি যোৱা হৈ আছে তাকে দিমাও
অঁ
মানে খালী ভাত।
ভাত নাই খোৱা চাহে খাই আছো মই।
কিয় আকৌ এতিয়া।
এনেই ভাত বনাই কৈ থৈ দিছো সিহঁতে অ ৰাতিপুৱা এবাৰ খোৱা হ'ল। ৰুটি ভাত খোৱা নাই ৰুটি খালোঁ এতিয়া আকৌ সিহঁতে আহি পাব আৰু তাৰ আগত অ ইহঁতেও আহিছিলে সেইকাৰণে। চাহ অকণ বোলো খাই লওঁ।
অ মিস্ত্ৰী অহা নাই আজি।
মিস্ত্ৰী নাই।
অ লগৰ। খিনি এনেকে আহিলে ভাল লাগে ন চাহ বনাই। খাবলৈ।
অ সিহঁতকে বনাব কাৰণে দিছো আৰু সিহঁতে বনাই আনিছে মই বহি বহি খাই আছো।
সচাকে তেনেকে একে মজা লাগে একে বেলেগে আনি দিব বনাই। খাবি মিলি জুলি ঠাণ্ডা বতত। নাও ভাল লাগে।
অ বৰষুণ পৰিয়ে আছে আমাৰ ইয়াত তাত পৰা নাই।
পৰিছে ইয়াতো পৰি আছে এতিয়া জানো মই এবাৰ পৰিলে দপদপাই কাপ দপদপা মানে পৰিছিলা খিচখিচ। তাপা মই কাপোৰ মেলিছিলো লৈ আনিলো গৈ। অ তাপা আকৌ কাপো মেলিলো গৈ এতিয়া। আকৌ যদি পৰিচে জানো গম পোৱা নাই। বা হেৰি হৈ আছে অকমান কাপোৰ খিনি তোন বতাহতে সোকাক বুলি। দি আহিলো ভ পতককে পৰিলে আক। আকৌ যাব লাগিব ধ আনিবলৈও। পত যে তাতে বৰ দিগদা।
মই ৰোমৰ ভিত। ভিতৰতে কাপোৰ মেলি থৈ দিছো।
অ এ হ তেনেকে ভাল দে মই আকৌ ব ৰ'দটো অকমান দিয়া দেখি মেলিলোগৈ পত অ একেবাৰতে সোকাক বুলি অ। অ।
শুকান হ'ল এতিয়া হেৰিত দি থৈ দিছো।
তাকে এতিয়া এইয়া কালি বিনদা আহিছিলে গাছ টেঙা আনিছিলে ৰবি। ত দিলো। তেন্তে আকত। হেৰি টেঙা কৰি থোৱা নাই মই মানে এ জলকীয়া হেৰি দিম আৰু বোলো ভোট জলকীয়া তাতে কৰি পেলাই এতিয়া বৌ সোনডালে নেমুৱে চেপি দিম আৰু। বেয়াও নহয় নেমুতোদি হয় আছাৰ ভেনেগাৰ বা নেমু দিলেই হ'ল ভেনেগাৰ দিলেও টেঙা হ বা নেমু দিলেও বেয়া নহয় আছা উম উম হম সিহঁতি আকৌ হেৰিয়ত তি তিতাই থৈ দিছে টেঙা পানীত
অ সেইখিনি টেঙা হয় মানে বহুত দিনলৈকে তেনেকে থব উপায়
পাঁচদিন ম বোলে
পাচ দিন আৰু গোটেই মাহটো যদি বোলে তেনেকে থৈ দিওঁ মাহটো বছৰটোৰ কাৰণে তেনেকৈ থৈ দিব পাৰে বেয়া নহয়
অ মানুহে যে পানীত যে থৈ দিয়ে যে বেচেও যে তাত কিবা টেঙা দি থয় মানে
নিদিয়ে এয়াই টেঙা হয়
তাকেতো নৰাাইতটো টেঙা হ আহ আমাৰ আকৌ সে বায়ে কৈছে আকৌ তাই কৈছে টেঙা দি থৈছো বোলে তেনেহ
টে টেঙা দিবই নালাগে
নালাগে মোৰো তাকে টোনকত টেঙা দিয়ে বোলো টেঙা নিজেই টেঙা হয় পানীতহে থৈ দিয়া দেখোচোন সেইয় সেহতেত ে টেঙা দি থৈ দিছছে নহলে তেতেলী টেঙা দি থ ললে তেতিয়া টেঙা হব বুলি পেললে
অ বেছি টেঙা হ'ব নহয় এনেই বহুত টেঙা হৈ যায়
টেঙা হৈা যায় ন খেইদিন
উম এই আমাৰ ঘৰৰ পৰা অনা খিনি অকন চেলেকি চালে গম পাব নহয় অকন চলেকে এতিয়া অ অ এতিয়া সেই সখিনিয়ি যদি খাওঁ বুলি কয় সেইখিনিও খাব পাৰে মিঠাতেল জলকীয়া কুটি পেললৈ জ্বলা কৰি পেলাই পিয়য়াজ চিয়াজ কুটি সেইখিনিও খাব পাৰি ভাতৰ লগত সানি বোলে আচাৰ নবনালে তেনেকে তেনেকে মানুহে থৈ দিয়ে আকৌ এবা
থৈ দিয়ে অ তাকে তোন আগতে আমাৰ মায়েহঁতে তেনেকে থৈ দিয়ে তাক উলিয়াব নিমখ জলকীয়া খান্িব তেনেকেই খায় তোন আচা নবনাই
ঠাণ্ডা ভাতৰ লগত সেয়া ল'ব অঁ আকৌ হেৰি ল'ব পিটিকা আলু বেঙেনা পুৰি পেলাই পিটিকা বনাব
অ এতিয়া সেইখিনি যাই এতিয়া মানে চেপি পেলাই হেৰি কৰিব লাগিব হয় অকণ
উম
সত
মই বোলে এতিয়া ভাত খাওঁতে এতিয়া ভাত খাওঁতে অকন খাই চাওঁচোন বো বোলে চেপি বোলে কেঁচা জলকীয়া যে আছে
আহ
খোৱা হ'ব নহয় অকণমান ড টাইটকৈ চেপি ল'লেই হ'ল আৰু
আহ
গা গুটি নিমখ মিঠাতেল অকণ দিব লাগে ঘৰত ায় মিঠাতেল হ'লে বেছি ভাল হয় আৰু আজিকালিনো ক'ত ঘৰত পায় আমিাতেল পায়।
অ', আমাৰ ঘৰত আছে কিন্তু। কপাহ হাত। ৰ'দ কিন্তু থাকিলেওনো কি অশ্লীটো দিলেই হ'বা বেলেগ ন এ নিও তেল মিঠাতেল অশ্লীল।
অঁ', ধাৰা তেলটো ভাল।
উম। তাকে এতিয়া হে হেৰি আজি ৰ'দত দিছো। এতিয়া ৰ'দটোৱে কি কয় আৰু অলপ।
সেইখিনি নহয় অকণ পানী গ'ল নহয় ফেন বতখাত অকণ দিয়ে। সেইখিনি। গাছ গাছ টেঙা খিনিয়ে ফেন। বতাহত অকমান দি পেলাই ওপৰত হেৰী এখন। কাগজ এখন দি থৰিলে কাগজখনে। পানীখিনি হেৰি কৰি ল'ব নহয়। হেৰি কৰিলে হ'ল আ সন্ধিয়ালৈকে আচাৰ বনাব পাৰিবি এইখিনি।
অ',।
মই বনোৱাই নাই, অঁ', বনাব লাগিবহে।
সেইখিনি টেঙা নহয় আ নেমু চেপি দিলেই হ'লা হয়। নেমু অলপ।
উম।
বা অ', বা আ', হ ইমান টেঙা বেয়া পাওঁ নহয়। খাই মই আজিকালি সেইকাৰণে। হেৰি কৰাৱা নাই।
চব টেঙাটো।
খাই ভাল নালাগে উম। তাকে এতিয়া শুকাই নে নুশুকাই ৰ'দতো দুদিন দিলে তেও আৰু জ্জট নাই ধ
অ', এ যিমান পাৰি মানে একেদিনাখনে ৰ'দত দি পোলে। শুকোৱাটো বেছি ভাল হয়।
আহ',।
দুদিন তিনিদিন দিলে মানে অক খোলাোৱা নিচনা। নিচনা হৈ যায় যে।
উম উম।
অকন সানি পেলাই ৰদত দিব লাগিছিলে।
নিমখ সানি দিছো, হালধিহে নাখানিলো। আগতে সানো। হালধিও সান্দি দিওঁ, হালধি অকন কম আছিলে মানে দিম বুলি ভাবিছিলোৱে। হালধি পেকেট আন অকণমানহে আছিলে মানে আনিব লাগিব বুলিয়ে তাৰৰাই থাক দে বোলো পাছত সানি দিম তাই হৈ আছে বোলোৱা তেনেকুৱা শুকাব আৰু ডিমা বোলৰ পিছত হালধি আনিলে ধৰিিলো অ শুকান হ হে লাগি থ হয় আৰু অ ধুনিয়ীয়া কে লাগি ধৰা
হালধিখিনি ধুনীয়াকৈ তাতে বোলে অঁ ওলায় সেইখিনি চেপি দিব লাগে অকণমান
আহ তেতিয়াহে শুকাব ন পানীটো যাব অ
বেছি মানে সে এতিয়া বতৰৰতটো ঠাণ্ডা নহয় জানো ৰ'দ নাই অকনমান টাইটকে চেপি দিব লাগে তেতিয়া অকণমান জৰ জীয়া হ'লে লগতে বনাই দিব বায় মনা
অ নিছো পানী নিলাই দিয়া সে তাক তাকে ত পানী থাকিলে বেয়া হৈ যায় বুলিও ভয় লাগে নহয় আচাৰ হয়
মান বেয়া হৈ যায় ভেঁকুৰ উঠাই যায় ইমান কষ্ট কৰি বনোৱা যাব পিছত ভেঁকুৰীলৈ আকৌ বেয়া লাগিব নহয়
বেয়া লাগিব নহয়
উম এানেও গাছ টেঙা আছে মই যোৱা বছৰ বনোৱা আা আছে
আহ
কৰাই হোৱা নাই ভোটজনকীয়া দিয়া হৈ আছে
অ ভতজলৈক দি ভোট জালকাই দিম মই উম সেইটো এতিয়া অকমান ললেই হৈ যাব ভাল লাগে আহ তেতিয়া ওলাব নহয় ভোট জলিকীয়া শুকুৱোৱা ন আহ জলেকা জলেকাটো হয় অসু কাটি কাটি ন নগে
অঁ এই হেৰি এখনতে কাগজ এখনতে কাটি কাটি নিমখ অকণ খান্ি পেলাই ৰ'দত দি দিলে সোনকালে শুকাব জলকীয়াখিনিতো নিমখ সোমাব ' মই ভোট জলকীয়া আচাৰ এবাৰ তেনেকৈ বনাইছিলোঁ জলকীয়া সৰহকৈ কিনি আনিলোঁ ভোট জলকীয়া
অ মই বনাইছিলো এক কেজি দুই কেজি খিনি আনিছিলো এক কেজি শুকালো এক কেজি আ কণ কণকে শুকুৱাই থৈ দিছো এক কেজি মানে আচাৰ বনাই থৈছো আধা শুকান কৰি
উম আধা শুকান নহয় এই আচাৰ বনাই থৈ দিলে বেছি ভাল হয়
আহ সেই তাকেতো আচাৰ বনাই থৈ দিছো অ পুৰা মানে মিষ্টি লাগিছিল যে সিহঁতি খাই পুৰা শেষ মানেন্দৰহঁত পিংকুহঁত এনেকে হেন্দদি আহি সেই হেগদিন উম কাঠ মি্ত্ৰী লাগি থাকোঁতে তাৰ পৰাৰা বেলেগ কাঠৰ মস্ত্ৰী সিহতে আচাৰ খিনি খাই ভাল পাইছিলে মানে সৰিয়হ সোধিব লাগে আহ তাৰ পৰাা যিখিনি শুকুৱাই থৈ দিছো কণ কণকে সেইখিনি যে খালে পেট চেট পুৰি যায় সেয়া একেবাৰে ভয়তে নোখোৱাই হলো এবৈয়াম শুকোৱা হৈ আছে তথাপিও হা
বুতদলৈকে পেট পৰিুৰি দিয়ে
নহয় শুকানটোৱে পুই দিয়ে বুজিছ এই ইয়াৰ যদি আচাৰ বনাই থৈছো আৰু মানে বেছি নুশুকোৱাকে অলপমান শুকুৱাই পেলাই নধৰে শুকানটোৱে অ শুকানটোৱে ধৰে পেটত ধৰে মই যে এদিন আধা খাই লৈকে পেটৰ খামুচ ধৰি কেতিয়াৰ পৰাা ভয়তে শুকানতো নোখোৱাই হলো এতি হ ভাই আছ আহ চকুতে সোমাইছিল যে আচাৰ বনাবলৈকে এনেকে কাটি থাকোতে কুটি থাকোতে ন উ কুটি কুটি উম
তথাপিও আচা বনাবলৈন
উম লৈ গৈ পেলাই কি হ'ল ঘৰ তেনেকে লৈ গৈছিলো আচাৰ বনাই হেৰি মাজু মামাৰ বেগ টোতে লৈ গ'লো ট্ৰেইনত বেগতটো 'ত ত'ত দিওতেে গোটেই বেগৰ পৰা আ ভোট জলকীয়া আচাৰ ওলাই মানে তেল ওলাই গোটেই গা চা পুই কেব হেই ক পাল বেগ চাইগ কো হা হা ক তেতিয়া
পাপ গোটেই পোৱা
গোটেই কাপোৰ সোপা ধুইছো তেল তাৰ পিছতো মানে উ গোটেই গা পোৱনি পিঠিত লৈ পেলাই গৈছিলে হাত তাতে চাতে লাগি অ তেল লাগি গল গ তেতিয়াৰ পৰাা নিনিয়া হলো নহয় সেইটো আচাৰ মই বনাই ঘৰত তাত নাপায় যে ভোত জলকাতটো হয় আচাৰকে বনাই লৈ যাও আৰু কেঁচাই নিলেও বেয়া হৈ যায় পতককে
আহঁ
শাত খালে ন
ফাৰনাইফা বনাইহে থৈ দিছো নাই নাই
অ দে দে হ'ব দে
আহ হ'ব দে অ